নমস্কাৰ।
কি কৰিছা?
এ এনেই এফালে আহিছিলো খোজ কাঢ়িব তুমি?
মই এনেই এইফালে তোমাৰ ঘৰৰ পদূলিতে খোজকাঢ়ি আছো। ভালে ভালে তোমাৰ উম।
ঘৰৰ খবৰ কেনেকুৱা?
ভালেই ভালেই ভালেই।
উম, তোমাৰ ভাত খোৱা নাই, পিছে তুমি চালা?
নাই খোৱা নাই খোৱা মোৰো নাই খোৱা।
অ', কেনে চলিছে দিন? আজি মাছ বনাইছেও, তোমালোকৰ?
অ', আমাৰ আজি তোমাৰ মাংস বনাইছে।
উম, পিছে দিন কাল কেনে চলিছে?
ভালেই চলিছে ভালেই আছো আৰু।
উম, এতিয়া কিবা কৰি আছা নে?
সৰুকৈ ঘৰৰ আগফালে দোকান এখন খুলি আছো।
অ', পঢ়া শুনা কিবা ক
নাই নাই হায়াৰ ছেকেণ্ডেৰী পঢ়ি এৰি দিলো নপঢ়োঁ আৰু।
অ'। পিছে তুমি যে আমাৰ অসমীয়া ছবিখন যে আহিছে এইখন চালা নেকি বাৰু?
অ', তোমাৰ চিনেমাখন কিবা হেৰি যে চিনেমাখন ন?
অ' তোমাৰ যে গোটেই অসমৰ তোমাৰ
তোমাৰ সেইখনে চাবলৈ যাব টাইমেই পোৱা নাই দোকানৰ পৰা মানে যাম যাম ভাবিহে আছোঁ।
অ', তেনে ওলাবা এদিন বন্ধু বৰ্গ গোটেই খিনি যাম চাই আহিমগে এপাক ছবিখন ভাল বোলে চবৰে মুখতে শুনি আছো উম অ' হ'ব।
অ'। ওলাবা এদিন দিয়া তুমি কাৰোবাৰ দুটামানক লৈ ল'বা মোৰ লগৰ দুটামানক লৈ ল'ম।
উম।
তোমাৰ ধুনীয়াকৈ, ধুনীয়াকৈ চাই। টাউনত চাই মেলি গোটেই কেইটা ভাত এসাঁজ খাই পেলাই গোটেইখিনি হোটেলখনত ন
উম তাকে তোমাক কথা এটা সুধিব লাগিছিল তুমি এনেই বাৰু? ব্যৱসায়ৰ বিষয়ে কিবা জানা নেকি যে কম খৰচত কোনটো কৰিলে ভাল হ'ব?
জানো অলপ কম খৰচত তুমি
উম', কোনটো কৰিলো ভাল হ'ব চাগে?
তুমি এতিয়া কি পঢ়িম বুলি ভাবিছা বা?
তুমি এতিয়া কোৱা তোমাৰ ফালৰ পৰাই কোৱা তোমাৰ যদি
তুমি এটা কাম কৰা তোমাৰ, তোমাৰ যদি বাজেট কমত তুমি ধুনীয়াকৈ এতিয়া ভাল মানে এতিয়া তোমাৰ বিহু আহি আছে না
উম।
তুমি। এই বেছি নহয়। মানে সৰুকৈ ৰুম এটা বনাই পেলাই
উম।
তাৰপিছত তুমি তাত
ক'ত পাম চাগে ৰুমটো?
তুমি ঘৰৰ পিছফালে ৰুম তোমাৰ উম মাটি নহ'ব নেকি?
জাগা তেনেকে নাই পিছে সেইকাৰণে তোমাক সুধিছো মই!
বেছি বেছি ডাঙৰ নহয় সৰুকৈ মিনিমাম এ', কিমান দশ বা দশ পাৰ পাঁচ এনেকুৱা হেৰি ৰুম এটা বনাই পেলাই।
অ' আৰু পিছে বস্তু কি কি লাগিব চাগে যোগাৰ?
যোগাৰ তুমি হাঁহ পোহা হাঁ, হাঁ, হাঁহ, হা, হাঁহ পোৱালি আনি পেলাই।
হাঁহটো গম পাইছে এনেই বস্তুতো কাৰণে বনাবলে ৰুম ৰুমত কি কি লাগিব বা?
তুমি হেৰি দি কৰা প্ৰথম, প্ৰথম তাত প্ৰথম হাঁফ ৱাল মাৰি দিয়া। হাফ মানে হেৰি তোমাৰ চা চাটাইবেৰ বুলি কয় যে।
অ'।
সেইটো মাৰি পেলাই তাৰ ওপৰত নেট এখন মাৰি দিয়া।
অ'।
এই লোহাৰ নেটখন মাৰি দিয়া।
অ', অ'।
তাৰপিছত সেইখন মাৰি পেলাই হাঁহ কেইটামান লৈ আহা।
অ', ক'ত পাম এনে চাগে কমতে আনিবলৈ?
এ', টাউনতে পাবা হাৰ্ডৱেৰ দোকানত।
অ', পিছে তোমাৰ এইকেইদিন কাম আছে নেকি বাৰু?
কাম তেনেকুৱা বিশেষ
অ', ওলাবা নেকি মই তোমাক জনাম কোনদিনাখন যাব লাগে? য'ত সস্তাত পাই নিব! উম, তুমি এতিয়া কিবা কৰি আছানে?
এইয়া মই ঘৰতে তোমাৰ, হাঁহ কেইটামান, মুৰ্গী কেইটামান, পুহি আছোঁ আৰু।
অ', এনেই হাঁহত লাভ আছে নে, এনে?
হাঁহত, তোমাৰ লাভ আছে।
উম, মোক পিছে আমি, তুমিতো অলপ তোমাৰ অভিজ্ঞতা আছে, তেনে দুটাই মিলি এটা ব্যৱসায় কৰিবা নেকি, আৰম্ভ।
পাৰি, পাৰি।
উম, তুমি আধা দিবা, আধা মই দিম।
অ', মই এনেকুৱা মানে, পাৰ্টনাৰশ্বিপত কৰিব বিচাৰি আছোঁ মানে।
অ', দুটা মিলি আমি, মিলি পেলাই কষ্ট কৰি দুটা কৰিলেই হ'ল, মই বাৰু ইমানকে বিশেষকে নাজানো বাৰু। তোমাৰ পৰা মই, শিকি যামগে কৰি, কৰি। অ', তুমি শিকাই দিবা আৰু, বন্ধু বুলি ন।
অ', কিয়, নিদিম শিকায়।
উম, ভণ্টি, পঢ়ি আছে নে এতিয়া?
উম, তোমাৰ পঢ়ি আছে, পঢ়ি আছে।
অ', অ', ক'ত দিছে, ক'ত লৈছে এতিয়া?
এতিয়া, তোমাৰ তেজপুৰতে লৈছে।
অ'।
ঠিকে আছে তেনে, দিয়া।
অ', পিছে এতিয়া তুমি, মোবাইল কি চলাই আছা?
এ মোবাইল, আৰ্থিক ব্যৱস্থা ইমান ভাল নহয়, এই কিপেড এটাকে চলাই থাকিব লগা হৈছে। ঘৰৰ এটাই ল'ৰা যে, আকৌ মই ঘৰ চলাব লগা হয়। ক'ত দামি মোবাইল ল'ব পাৰিবা, উম, তুমি?
ল'লা নাই?
বাইক নাই, চাইকেলতে চলি আছো আৰু।
উম।
তুমি?
মইও তোমাৰ এনেকুৱা, এই তোমাৰ যে এ মচোৱা বিলাকে চলাই যে, সেনেকুৱা স্কুটি এখনে চলাই আছো আৰু।
অ', অ'।
কি কৰিবা, বেছি পইচা পাতি নাই তাকো, ছেকেণ্ড হেণ্ড লৈছো, পোন্ধৰ হাজাৰ দি।
অ', মই পিছে তোমাৰ, আমাৰ এই লগৰ তাৰ বোলো কি বুলি কয় পুখুৰী আছে। এনেও মাছ হৈছেটো, সি মই কেতিয়াবা মাৰি মেলি, এই মোনা এটা লৈ, তেনেকে ব্যৱসায় কৰোঁ আৰু।
অ'।
উম, তাত কেতিয়াবা পাওঁ আৰু, নিজৰ খৰচটো ওলাই আৰু। কেতিয়াবা, ঘৰলৈও বস্তু, ভাজি-চাজি কিবা নিব লগা হয়।
উম, মইয়ো এনেকুৱাই চলি আছো আৰু।
অ'। পিছে, এতিয়া, কেনে খবৰ?
ভালে, ভালে, ভালে।
উম, সেই পিছে কি বনাইছা আজি?
আজি তোমাৰ মাংস বনাইছো।
অ'
মাংস, মাংস
অ', অ', কি খাই ভাল পোৱা তুমি তেনে? মাংস ভাল পোৱানে, মাছ ভাল পোৱা?
মই তোমাৰ মাংসই ভাল পাওঁ।
অ'।
তুমি?
ময়ো মাংসই গাহৰি ভাল পোৱানে?
অ'।
এনেই গাহৰি কি-কি এ, মানে বস্তু দি বনালে ভাল হয়, গম পোৱা নিকি তুমি?
তুমি গাজ দি বনাব পাৰা, তিল গাহৰি বনাব পাৰা।
গাজি খাব ভাল লাগেনে?
ভাল লাগে, ভাল লাগে মই শুনিছোঁ মানে, আমাৰ ঘৰত বনোৱা নাই, বনাম বুলি কৈছে।
অ', অ', আৰু কিহেদি বনাব পাৰি?
তোমাৰ তিল গাহৰিদি লাই পাত দি বনাব পাৰি।
এই তিনটাৰ ভিতৰত কোনটো দি বেছি ভাল লাগে খাবলে আৰু মানে কষ্ট কোনটোত কম হয়?
তোমাৰ লাইপাততো বেছি কষ্ট নহয় বাৰু।
অ'। সেইটোতো খাই ভালে লাগে চাগে ন? উম। কোৱা।
অ', তুমি ৰাতি মোবাইল কিমান টাইমৰ লৈকে চোৱা?
ৰাতি মোবাইল ইমানটা চোৱা নহয় আকৌ তোমাৰ হিচাপ, চিচাপো কৰিব লাগে যে, দোকানৰ।
অ'।
দেতাৰ মানে দোকান এখন আছে, গেলামালৰ তাতো অলপ থাকি দিওঁ আৰু যোনখিনি সময়ত মই ফ্ৰী থাকোঁ।
অ'।
তাতো অলপ হিচাপ কৰা থাকি, মেলি অলপ চাই মেলি শুই যাওঁ, আকৌ ৰাতিপুৱা তোমাৰ কামত ওলাই যাবই লাগে আৰু।
অ'।
উম, তুমি?
মই তোমাৰ বেছি নাচাওঁ, মই তোমাৰ এঘাৰটামান, এঘাৰটা চাৰে এঘাৰটা লাষ্ট বাৰটা বাজে আৰু।
অ', অ', তুমি কিবা কৰি আছানে?
নাই ঘৰতে এনেই সৰুকৈ মুৰ্গী ফাৰ্ম আৰু তোমাৰ হাঁহ কেটামান পুহি আছোঁ আৰু।
অ', পিছে মোক দিবাচোন কিবা, ময়ো পুহিবলে। বেয়া নোপোৱা যদি।
লৈ যাবা হাঁহ পোৱালি দিছে, মোৰ ঘৰৰ পৰাই লৈ যাবা। হাঁহ পোৱালি নিয়া যদি লৈ যাবা, মুৰ্গী পোৱালি কেইটামান লৈ যাবা, তুমি আহিবা আকৌ‌ এ দিন মাহঁতকো লৈ আহিবা।
যাম, তুমিও আহিবা। তোমালোকতো কিমান দিন হ'ল তোমাক দেখাই পোৱা নাই ভালকে। আমি কাম এটা কৰিব লাগিছিলে গম পাইছা?
কোৱা।
এ, খানা এটা খাব লাগিছিলে নিকি, বন্ধুবৰ্গখিনি মিলি।
নাই মাহঁতৰ লগত যাম এদিন, তোমালোকৰ ঘৰৰ পৰিয়ালখিনিৰ লগত বা আমাৰ ঘৰৰ পৰিয়ালখিনিৰ লগত।
অ, তাকে এটা ভাল জেগা বেছি, দূৰ জেগাত পান অহ, পানীৰ জাগাতো এতিয়া বেছি যাব নোৱাৰো, পানী বাঢ়ি আছে। এতিয়া পথাৰ ফালে যদি খাব পৰা হয় ভাল আছিলে। অহ,
খাম দিয়া, এদিন দিয়া।
অ মই আয়োজন কৰাইছো বাৰু লাহে লাহে তোমাকো মই গ্ৰুপত কেনে এড কৰি দিম আৰু ন,
অ,
অ,
তো, মাহঁতৰ খবৰ খাতি ভালেই?
ভালেই, ভালেই।
অ, দেতা
আছে আৰু তোমালোকৰ?
অ, ভালেই ভালেই তোমালোকৰ মাক এ, দেউতাৰ কিবা অসুখ হোৱা শুনিছিলো ভাল হ'ল।
ভালেই ঠিকে আছে আৰু এতিয়া, এতিয়া ইমান ঠিক হেৰি নাই আগতে হোৱা নাছিলে অসুখ, অসুখ এতিয়া ঠিক হ'ল দিয়া, ভগৱানৰ ঈশ্বৰৰ কৃপাত।
অ, কষ্ট-চষ্ট ইমান কৰিব নিদিবা।
সেইটোয়ে সেইকাৰণে মোয়ে বেছি কষ্ট কৰো, এতিয়া
অ, নিদিবা এতিয়া তোমাক ইমান বছৰৰ লৈকে দেউতাহঁতে কষ্ট কৰি এতিয়া তোমাক খোৱালে, এতিয়া তুমি দেউতাক কষ্ট নিদিবা সেইটো কষ্ট
সেইটোৱে খুৱাব লাগিব তাকেতো, কালি বাৰু তোমাৰ বিশেষ কাম আছে নেকি?
কালি তোমাৰ কাম ইমান নাই বাৰু দোকানত অলপ যাবলৈ নাই ইমান নাই। কালি মোৰ মানে কিবা, দোকানত আমাৰ বস্তু-চস্তু আনিব আছিলে।
অ, তেন্তে কাম এটা কৰিবা কালি এফালে পথাৰৰ ফালে যাম। গৈ পেলাই, তোমাৰ আম-চাম যদি তোমালোকৰ এনেকে কাৰবাৰ বন্ধুবৰ্গৰ কাৰবাৰ ঘৰত যদি আছে, লৈ মেলি এপাক বহি মেলি কথাও পাতিম, সময়ো পাৰি হ'ব টেঙা খাম।
অহ, ওলাবা।
অহ, অ, ভালেই লাগিব ন, তেনে?
ভালে লাগিব, ভালে লাগিব।
উম, উম, এ, ক'ত পাবা নে এনে লগৰ কাবাৰ পৰা?
কি?
আম পাবানে?
আম এতিয়া তোমাৰ কেঁচা আম নাই নহয়, পকা আম ল'ব লাগিব দিয়া।
অ, পকা আম, পিছে ভাল পোৱা খাবলৈ?
ভালেই পাওঁ, তুমি?
ভাল পাওঁ, হ'লেও কেঁচাটো অকণ বেছি ভাল লাগে, হয় নে?
ভাল লাগে অ, ভাল লাগে এতিয়া তোমাৰ কেঁচা খোৱা দিম গুচি গ'ল নহয়।
এই পৰমলখি বা আমলখি পাম নেকি চাগে?
পৰমলখি, আমলখি পাব পাৰা।
অ, তুমি এনে গম পোৱা নেকি? যে গৰু গাখীৰ ক'ত ভাল পাম মুঠনা
তুমি গৰু, গাখীৰ আমাৰ ইফালে গৰু গাখীৰ পাই কিন্তু তোমালোকৰ নিবলৈ সদায় দিগদাৰ হ'ব নাই, আকৌ নাযাবও নহয়।
পিছে ওচৰতে গম পাবা নেকি? যে ক'ত ল'লে ভাল হ'ব, গাখীৰটোও ভাল হ'ব যে পানী মিশ্ৰণ নক
তুমি তুমি হেৰি কৰা এইটো এইটো যে পুৰবি গাখীৰটো খোৱা। সেইটো মই খাওঁ ভাল লাগে। তোমাৰ দোকানত তোমালোকৰ সেইফালে চেটাৰফালে নাপায় নেকি?
অ কেলে ইমানটা নাপায়। তোমাৰ ক'ত পাই বুলি কৈছিলা?
তোমাৰ এই আমাৰ চেণ্টাৰতে পায় পুৰবি গাখীৰটো।
উম।
তোমাৰ সেইটো মাংসত দি খাই আৰু মজা লাগে।
অ। তুমি নে হেৰি ভাজি পা বজাৰ কৰ পৰা কৰা এনে পিছে?
মই আমাৰ বজাৰ পৰা কওঁ বিন্দুগুৰি বজাৰৰ পা।
অ দাম পিছে কমেই নে?
দাম কমে। ন বজাৰ আঠটামানলৈকে থাকে।
উম দাম সস্তাইনে?
সস্তা তোমাৰ দহ টকা কেজি হয় জিকা-চিকা, ভোল-চোল।
অ তুমি কুই কি কোনবাই কোনবাই যোৱা?
কি? অ দেওবাৰে হয়।
অ ওলাবা নেকি এবাৰ একেলগে যাম দুয়ো।
ওলাবা ওলাবা।
অ তুমি চাইকেল লবা মই চাইকেল লম' চাইকেল মাৰি গৈ থাকিম আ টিলিঙা বজাই দুটাই ন।
হ ওলাবা ওলাবা।
উম আৰু কি কি পায় তাত?
তোমাৰ চব কাপোৰ চাপোৰ কাপোৰ বজাৰ জাল চাল
কাপোৰৰ দোকান চিনাকি আছে নেকি বাৰু তোমাৰ?
আছে আছে।
অ কিমান মানত পাই এনেই চোলা পাম পেণ্ট পাম চাগে।
তোমাৰ? পেণ্ট এটা জিন্সৰ পেণ্ট এটা পাবা তিনিশ চাৰে তিনিশ চাৰিশ মানত।
অ ভালেই নে?
ভাল ভাল ভাল এতিয়া জোনটো ট্ৰেণ্ডত চলি আছে যে সেইবিলাকে পাবা।
উম আৰু কথা এটা সুধিব আহিছে?
কোৱা?
হেৰি তোমাৰ কি বুলি কয় মোৰ মানে ব ব্ৰইলাৰ দো দোকান এখন দিম বুলি ভাবিছো মানে।
অ।
মানে ব্ৰইলাৰটো বেচি এনে ক'ত সস্তা হ'ব চাগে অনাটো গোটাটো?
ব্ৰইলাৰ তোমাৰ আমাৰ ইফালে ব্ৰইলাৰ সস্তাই বাৰুতে।
ওম।
এইফালেও পাৰা।
অ।
ঠিক আছে হ'ব দিয়া, মই ভাত